হেল্ল'
শুনিছা।
অ'শুনিছো।
হেল্ল'
চ
কি কৰিছা। শুনি আছোঁ।
কি
মই এনেই
পানীত
উম উম তোমালোকে খালা।
মই দুপৰতে ভাতে খোৱা নাই।
কিয়?
উ ৰাতিপুৱা পুৰি দিছিলে পুৰি দুটা খাইছিলো যেনিবা। তাৰ পিছত দুপৰীয়াই ইমান। যি কি বস্তু দিছে মোৰ ইমান খাবলৈ মন নাযায় ইমান কিবা হেৰি হৈ হৈ গৈছে গৈ খানা ইমান বেয়া হৈ হৈ গৈছে গৈ পেটল হলে মানে মুখৰ পৰা নিবলৈ মন নাযায়
সেইটো হৈছেগে নি
অ'
উম, উম
অকমানতো মানে সোৱাদ থাকিব লাগে ন, একোৱে নাথাকিলে সেৰ সেৰ কৈ কত হলে যাব
অ'
আজি মই কেলে খোৱাই নাই।
অ'
মোৰ ওলাই যাবলৈ মন আছিলে।
পাৰিলা হেঁতেন
এ এতিয়া ওলাই যাবলৈ লগ নাইকিয়া অথনিৰ লগৰ খিনি গৈছিলে।
অ'
সিহঁতি চবে ওলাই মেলি লগ ধৰিছে আকৌ চব ওলালে মই পিছত ওলালে দেৰি হৈ যাব সেইকাৰণে মই নাযাওঁ। ইনোঁ ফৰ্মেলিটি কাৰণেহে মোক লগ ধৰিছিলে।
অহ।
চল আৰু নেযাওঁ।
সিহঁত নাহিলে নে কি উভতি?
অ' আহিলে কেতিয়াবাতে সেই যেতিয়া যে তোমাক যে কৈছিলো আজি আনাৰস খাম বুলি।
অ।
সেই তেতিয়াই আহিলে।
অ, আনাৰস কোনে আনিছিলে?
তাৰমানে সেইদিনাখন এটা মই কিনি আনিলো ন
উম।
তাৰপিছত এ প্ৰমিলা আৰু জেস্নাই দিলো তাৰপাছত সিহঁতি মোক কলে যে পিছৰ বাৰলে মই আৰু জেস্নাই এটা এটা আনিম আগ টো তই তোক পইচা নিদি তেনে ক'লে মই হ'ব নালাগে মই কিন্তু পইচা তেনে কলো। তাৰপিছত জাস্না আৰু কমিলা কালি গৈ মেলি সিহঁতি আনাৰস মূৰটোতকে ডাঙৰ হা কিমান কে আনিছে জানানে?
কিমান?
পঞ্চাছ টকাত দুটা।
পঞ্চাছ টকাত দুটা?
অ।
ক'ত ইমান কমত পালে, তাৰমানে কবা পা তোমাৰ এনেকুৱা উ উম ৰিলায়েন্সৰ মাৰ্কেট এনেকে বিশাল মাৰ্কেট এইবিলাকত যে থাকে তাপা আনিছে নে নে ৰাস্তাত বহা বেপাৰী পা আনিছে, বৰ কম দামত পালেচুন ঔ।
সেইটোৱে মই সেইদিনা খন ষাঠি টকাত এটা আনিছিলে। মোতকে দুগুণৰ দুগুণতকেও কম আনিছিলে তাৰমানে মই হেতকে দুগুণত কেও বেছিকে আনিছোঁ।
তাকে আৰু পোন্ধৰ টকা দিয়াহেঁতেন মানে তুমি তিনটা আনিব পাৰিলাহেঁতেন।
সেইটোৱেটো। মোক কৈ আছে সেইদিনাখন তই গোটেইকেইটা লছতে যোৱালি বুলি কাৰণ ব্ৰেডটোও বেয়া। অনাৰষ্টোৰ দামত আনিলে সেইবিলাক কৈ আছে।
আমটোৱে যি আৰু খাব পাৰিলে ভালকে আৰু।
অ সেইটোৱে আমগিতা আকৌ ধুনীয়া আছিলে দেই। গোটেইকিতা খাইছো আৰু অকনো বেয়া চেয়া ওলোৱা নাই।
অ। তাকেহে।
আৰু তুমি তোমালোকে আনাৰস খাই আনাৰস খাইছা নাই?
খাইছোঁ।
উ তাত ওলাইছে?
অ এতিয়া খোৱা নাই।
এটা কাম কৰিম মই যাম যে বেছি দিন নাই মই যাওঁতে কলে তাপা তেনেকে তিনিটামান লৈ যাম।
হ'ব
কাৰণ নিনু পঁচিশ টকাতে পাই যেতিয়া।
অ
ন আৰু তুমি আহিবা নহয় ন তেতিয়া অ তুমি দাঙিবও পাৰিবা। তুমি আহিবা তেতিয়া লৈ যাম ন।
হ'ব
অ ভাবি আছিলো তাই কথাটো কওতে ভন্টিহেতন তাইও কৈ আছিলে তাইৰো আনাৰস খাব মন গৈ আছিলে বুলি সেইদিনাখন তাই মোক কৈ আছিলে। মই এইহতি যেতিয়া কমত পাই বুলি ক'লে পঁচিশ টকাকে বুলি তেতিয়াই মই সুধিছো। খাবলৈ লৈ যাব লাগিব খালি মানে ইমান ডাঙৰ আনাৰছটো নহয় শুনিছা অলপ মানে মিডিয়ামতটো কিন্তু মোৰটোত সেই মিডিয়ামটোতকেও সৰু আছিলে মোৰ ষাঠি টকাতটো
তোমাৰ সেইটো তুমি অনাতটো কেজি চিষ্টেমত আনিছিলানে নে এনেকে এটাত ইমান টকা
কেজি চিষ্টেমত
উম উম
এনেও হেৰিয়ত ফল মূলো কেজি ছিষ্টেমতে পাই ন কলো কে চিষ্টেমত পায় এইবিলাক অনলাইন এপত
অ
সেইকাৰণে মানে অকণ বেছি পৰি যায়গৈ
উম
সেইকাৰণে ফল মূল এনেকুৱা দোকান বিলাকৰ পৰাই কিনিব লাগে কিন্তু মই নোলাওয়ে ইমেনকে
সেইটোতো হয় ওলাই মেলি গলে তাৰমানে কম দামত পোৱা যায় তুমি এতিয়া তাত তাৰমানে তটো দামটো পূৰা যোনটোৱে লিখি থৈছে সেইটোৱে ল'ব সিহঁতে
মই ইমান কে কিয় নাজানো যানানে মোৰ এনেকুৱা এজনি লগ নাই মই হল যাওঁচোন ওলাই যাও বুলি ক'লে মোৰ লগত ওলাই যোৱা
উম উু
সেইকাৰণে
অ অ হয় তটো হলে আমাৰ মাৰত আমিও এতিয়া মোৰ লগৰ এটা হলে কোনোবা এটা হলে মই ওলাই যাবলৈ মন যায় অকলে অকলে মোৰ মন নাযায় উম
আৰু কাৰণ মইত আমাৰ তাত হোৱাতনো বেলেগ কথা নে দেই কাৰণ ঘৰৰ ওচৰত কিন্তু এই ইয়াত মই ভালকে চিনিও নাপাও
অ
কম চে কম কোনোবা এজন টো লাগে ন
হয় কি?
আজি প্ৰমল হয়
উম।
চাৰ্চলে গৈছিলে।
চাই চলে দেওবাৰ কাৰণে?
অ' আমাৰ ওচৰতে যে আছে।
অ' দেওবাৰে - দেওবাৰ যায় সিহঁত?
অ' সিতি মাজে - মাজে যায় তাৰ মানে চব আমাৰ লগৰ। কিছুমান মাজে- মাজে তেনেকে গৈ থাকে আৰু চাৰ্চলে।
অঁ।
এবাৰ ময়ো যে গৈছিলো।
ইহঁত খ্ৰীষ্টান হয় ন?
এই জাজনাহে খ্ৰীষ্টান, কমিলা হেৰি বেংগলী।
অঁ। অ জচনা জাচনাই গৈ পেলাই কি কয়, পেয়াৰ চেয়াৰ কৰেগে নেকি?
ত' মানে চবেই সিহঁতৰ সেয়াই আৰু। সিহঁতি চাৰ চন এনেকুৱা বহা ডেস্ক থাকে ন। তাতে বহে আৰু তাতে বহি মানে সিহঁতৰ সেইখিনি শুনে। তাত মানে তুমি জানা তুমি আজিলৈকে আমাৰ তাতটো তেনেকুৱা ডাঙৰ চাৰছ নাই ন?
অঁ।
তুমি গম নোপোৱা ইয়ালে কেতিয়াবা আহিবাছোন মই তোমাক দেখুৱাম মানে এই যে যেনেকে কনচাৰ্টত যে মিউজিক চলি থাকে যে?
অ' গীৰ্জা ঘৰত তেনেকুৱা চলি থাকে।
অ' কনচাৰ্ট নিছিনাকে। এটা পাল পাতি-পাতি তেনেকে গায় আৰু ইমান ধুনীয়া লাগে নহয় শুনি।
অঁ।
খালি ইংলিছত আৰু।
অঁ।
কিন্তু বহুত ধুনীয়া গাই, তাৰমানে এনেকুৱা ল'ৰা চল মিলিমিলি আকৌ
অহ।
তেনেকে মানে আহ বেলেগ- বেলেগ গ্ৰুপে মিলি মেলি তেনেকে গাই থাকে।
অঁ।
হয়টো দেওবাৰে দেওবাৰে হয় হবলা
অঁ। সেইকাৰণে দেওবাৰে- দেওবাৰে যোৱা হয় আৰু।
উম তাৰমানে এটা গ্ৰুপে কৰাৰ পিছত সেইটো গ্ৰুপে কৰে তাৰ পিছত। অ' মাজতে আকৌ এনেকুৱা অলপ মানে ভাষন দিয়া টাইপ কৰে আৰু তাৰমানে মানে হেৰিয়ৰ বিষয়ে কোৱা হয়। মানে সিহঁতৰ ভগৱ অ বৈশিষ্ট্য বিষয়ে তাৰপিছত আৰু তেনেকে মানে কিবা কথা বুজোৱা হয়।
অ' কোনবিলাক বেয়া কাম ভাল কাম সেইবিলাক বুজাই হবলা গোটেই দিনটো তেনেকুৱা হৈ থাকে নেকি
অ তামানে চেক্সন লৈ হয় তামানে ছাতিপুৱা দছটা বজা পৰা হ'ব লা অ দছটা নে নটাত জানো দছটা নেকি ৰাতিপ ক দছটা পা বাৰটা মানলেকে হয় নেকি নে এঘাৰটালৈকে হয় ঘণ্টা নে দুঘন্টা মই পাহৰিলো তাৰপিছত আকৌ আবেলি তেনেকে এ এঘন্টা বা দুঘণ্টা লেকে হয় তেনেকে আকৌ সেই তেনেকুৱাকে হয় মানে
মাজে মাজে মানে অলপ ৰখিবলে সময় দিয়ে আৰু
অ
উম
সিহঁতৰ মানুহ বিলাক ইয়ে এ এটা চেচন শুনি মানে কিছুমান মানুহ গুচি যায়গৈ আৰু
অ তাৰপা আকৌ নতুন মানুহ আহে নতুনকে খোল
অ কিন্তু মানে নতুন আৰু মানে এতিয়া আমিও চাব লাগিব হলো ন
হু
চে এটা চেচনত আমি সোমোৱাৰ পিছত মানে সেইটো খতম নোহালেকে মানে নোলাই আৰু মানুহ
হু
এবাৰ যে মই ভিডিঅ' কৰি দিছিলো তোমাৰ মনত আছে নে তাতে গীতাৰ চীতাৰ চ চব বজাই তো একে চব বজাই মেলি কি ধুনীয়াকে গাই মই ভিডিঅ কৰি মিনি এবাৰ মই অ এবাৰ মই দিছিলো নহয় পাহৰিলা
পাহৰিলো বহুত আগৰ চাগে আছিলে
অ প্ৰথম অহা অলপ দিনৰ পিছতে অ নহয় ন অলপ দিনৰ পিছত নহয় মই যে চুলি যে কাটিছিলো
অ
বেছি দিন হোৱা নাই ডিচেম্বৰত ডিচেম্বৰত অ মই চুলি কটা কটা পিছদিনাখনেই হ'বলা
মোৰ মোবাইল টো সলনি হৈ গ'ল যে মই দেখি থকাহেতেন মোৰ মনত থাকিলহেতেন
অ সেইটোৱে
সলনি হৈ যোৱা কাৰণে মই মানে পাহৰি থাকিলো এতিয়া
মোৰ হাতত ভিডিঅ' আছে নেকি চাব লাগিব ৰবা যদি আছে মই তোমাক দিম তুমি চাবা
চাবা অ আউ যে সেয়া যে কৰি থাকে ত মানুহখিনি ক'ৰ হয়
এই সেই মানুহখিনিও ই ইহঁতৰে কমিউনিটিৰ আৰু
তিয়া অ
তাৰমানে যোনখিনি খ্ৰীষ্টান মানুহ ইয়াৰে সেইখিনিয়ে খৰে চাগে মই ভালকে নাজানো কোৱা কি কৈছা
লাগে অ
হা
একো কোৱা নাই
অ অ চৌপাশ ঘৰত হুলস্থুল আহিছিলে
অ এই লগৰ এটা আহিছেচ
হা
উম